ওহ! ' হেল্লো!
হেল্লৌ!
অঁ শুনিছে নে?
অ',
অ', কি কৰিছা। কি কৰি আছা।
তুমি',
মই দিনটো বৰতত থকা তাৰপা চাহ খাই খাই একদম গেছ হৈ গৈছে। তাৰ পৰা গেছৰ এইবিল ৰচনতে খালো হ'লেও গেছ ভাল লগা নাই তাপা মায়ে প্ৰাঞ্জল দাক ৰসগোল্লা আনিব দিছিলে ভাব না মায়ে দিনৰ পৰা মই গুৰুত্ব দিয়া নাছিলো খালি তাৰপিছত দিলে বন্ধ তাৰ পৰা মই বোলো নাই ভাতকে খাওঁ এতিয়া বৰতিয়া তাৰ পিছত মগু দালি মগু দাল মচুৰ দালি তেল নমৰা
অ',
আলু পিটিক খতি খাই তেতিয়া পৰি আছো।
অ', অ', ভালে কৰিলা।
সেইটো মই মানে ভাতটো নহ'লে দিগদাৰ হ'ল হঁতেন
উম',
অ', মেইনকে এই পেকেট গাখীৰ বিলাক খাই আছিলো যে সেইবিলাকৰ পৰা গেছ হৈ গৈছে।
উম',
উম',
আহ',
তোমালোকৰ ভাত কিহৰে
আমাৰ ভাত আমাৰ ভাত এ মাছ সৰু মাছ আছিলে মায়
অ',
তোমালাৰ কত
আমাৰ কালি কালি কি হ'ল জানা নাই
কি হ'ল
বৰষুণ দি থকা নাই জানো
অ',
ৰাতিপুৱা এটা দুটাকে চোডালত মাছ ওলাইছে নহয়।
অ', বা
তাতকৈও সেইটো উটো বাদ দিয়া চেণ্বাৰ এই চুলিন বৰ্তটা চুলিন চুলিন ন
ব বল বলিন বলা অ', চুনিলা অ আ গম পালো
যে অ তাৰ দোকানৰ সন্মুখত পুখুৰী এটা নাই জানো। পুখুৰীৰ পৰা কাৱৈ মাছ লাই ৰাস্তাত
অ',
মানুহ এজনে দুটা পাইছে বোলে। তাৰপিছত সিহঁতে সিহঁতে কৈছে মামাক আহিছে হেৰি কি সিহঁতৰ মানে মামাহতৰ মৰ্ণিং চ ফ্ৰটৰ ৰাস্তাটো যে
অ'হ।
তাত বোলে মাছ ইমানেই ওলাইছে মানুহে পলিথিন লৈ লৈ হাত ঘূৰি ফুৰিছে।
উম',
তাৰ পিছতে আকৌ সন্ধিয়া। সময়লে আমাৰ কি হ'ল আমাৰ চোতালত আকৌ মাছ নহয়। এই মানে আমাৰ সন্মুখতো নলা আছে পিছফালেও পুখুৰী আছে যে। সেইবিলাকৰ পৰা চেঙেলী মাছ বিলাক খুব বগাই নহয়।
উম।
তাৰপিছত সেইকেইটা তিনটা একে লগতে ফটো উঠাই থলো দেই। তাৰ পৰা মাইনাই মানে এই পিছ ফালে পথাৰত মানে তোমাৰ এই স্কুলৰ পিছফালৰ পথাৰখন হবলা পিছফালৰ পথাৰতো সেইখনেই আছে।
উম',
সেই পথাৰখনত বোলে জাল লগাইছিলে জাল উঠাই আনিছিল। যে মই মানে বহুত বছৰৰ মূৰত এতিয়া দেখিছো তেনেকে। এইখন এনেকুৱা জালত মানে ইমান মাছ। গোটেই ডাঙৰ শিঙৰা মাছ একদম কাৱৈ মাছ। গৰৈ মাছ ঢেৰ মানে। তাৰপিছত ইয়াত তেনেকে তেনেকে। ৰাতিহে নহ দুটা‌ পা ঘূৰি ফুৰিছে দুইতো। মাইনা আও মামা।
এ আমাৰ আকৌ আজি ৰাতিপুৱা বে বে বেপাৰী আহিছিলে। তাৰপিছত তাপাই বেপাৰীজনৰ পৰাই মাছ কিনি ললে। পুঠি মাছ ডাঙৰ ডাঙৰ পুঠি মাছ। কিন্তু মানে দেউতাই আকৌ কৈছিলে কণী ওলাব বুলি কিন্তু নোলালে, চাগে কণী পাৰিলে।
অহ পাৰিলে চাগে এনেকুৱা টাইমলে পাৰে নহয়।
উম।
আৰু য'ত কবাপা ধৰি অনা যদি কণী পৰা পিছতে ধৰিব দিছে চাগে নহলে এইটো টাইমত ধৰিব নিদিয়ে ন।
নহয়।
অহ তাৰপিছত এই হেৰি কিটো আমাৰ মায়ে নাখাব বাও। কুচিয়া কুচিয়াও পাইছিলে সিহঁতে। আমা মায়ে সিহঁতে নেখাই এইবিলাক দেই।
আিয় মই মান চংল চল ত।
কি?
কালি বেকিং পাউদাৰ খতম হৈছিলে।
অহ।
তাৰ পিছত ধনিয়া মানুহ দোকানৰ পৰা বেকিং পাউাৰ আনিব গ'ল বেকিং চডা দি দিলা।
অহ।
আমাৰ মাতো নিজৰ চকু কেইটা আছে যেতিয়া নিজে পঢ়ি চাব লাগে ন? যে সেইটো পাউদাৰ নে চডা?
অহ।
হয় নে কোৱা?
নেচালে পঢ়ি।
পঢ়িবও-পঢ়িবওতো জানে, পঢ়িব নাজানিলেও বেলেগ কথা। পঢ়ি নাচালে তাৰপিছত বনাই দিলে কেক তাৰপিছত কেক দিও দিলে। অকমানো টেষ্ট নকৰাকেও।
অঁ!
তাৰপিছত আ মানুহ ঘৰে ফোন কৰি আছে মা নাছিলে ঘৰত।
অঁ!
মোৰ হাতত মোবাইলটো আছে কাৰনে হে আৰু ইউটিউবত মোবাইল আনি পেলাই সেইবিলাক পইচা-চইচা লৈ ফোন কৰি থাকিব। মানে মোৰ ওচৰত মোবাইলটো থৈ নিকিতৰ ঘৰলৈ গল। মানুহ ঘৰে ফোন কৰি আছে তিনিটা, চাৰিটা মেছ্কল মাৰিছে মই আকৌ ৰিচিভ কৰা নাই।
অঁ!
নহ বাতদে মায়ে আহিলে ফোন কৰিব। এনেই মাৰি আছে চাগে কোনোবাই। অহা পিছত মাক মাৰিব কলো মাৰিলো গম পাইছো কেকটো তিতা হল সিহঁতি খাবই নাপালে। বেচেৰি জানানে নতুন বোৱাৰী আছ বলৈও প্ৰথম বাৰ্থডে শহুৱেকৰ ঘৰত।
কি কত কোনে দিছিলে কেকটো অৰ্ডাৰ, অৰ্ডাৰ কোনে দিছিলে?
শাহুৱেকে।
দেহি মৰমতে চা।
সেইটোৱেইটো মোৰ ইমান বেয়া লাগিছে মই মাক কৈছোঁ মা কাইলে ত নতুন-নতুনকে এটা বনাই দিম বুলি কোৱা। মায়ে কৈছে যেনিবা নতুনকে বনাই দিম বুলি। সিহঁতি যেনিবা কমপ্লেইনো কৰা নাই সিহঁতি কেনে কৈছে জানা নাই?
উম
সিহঁতি কৈছে যাতে বেলেগৰ নহয় সেইকাৰণে আমি কৈ দিছো তেনেকে কৈছে। কিন্তু আমি খাবও নোৱাৰিলো তেনেকে কৈছে। অঁ! সেইটোৱেই।
নোকোৱাহেতেন ন মায়ে তেতিয়ালৈকে নাচালেহেঁতেন আৰু চদা আৰু মানে বেকিং পাউদাৰৰ চ'দাৰ বটলটো একেই থাকে প্ৰায়।
মায়ে মোক মায়ে মোক দেখুৱাইছে। মায়ে মোক কি দেখুৱাইছে কি বুলি জানানে নাই? এইটো চোৱা। আগৰ চৌদা বটলটো বেলেগ আছিলে মই সেইকাৰণে ভবা নাছিলো। তেতিয়া মই যেতিয়া কলো অ মা তোমাৰ চকুকেইটা নাই নে নে তুমি পঢ়িব নাজানা?
অঁ!
তেনেকে কলো যে তেতিয়া আকৌ মুখ বন্ধ হৈ গ'ল।
অ তাত-তাততো মানে কেকৰ ফটোৱে আকি থোৱা থাকে ন? হেৰিটোতো, টেমাটোতো।
হেল্ল'! হেল্ল'! টেমাটোত বো বোলো কেকৰ ফটোৱে অঁকা থাকে?
বিস্কুটৰ ফটো আকি থোৱা আছিলে।
অঁ! এ নহয় সেইটো মানে হয় মায়ে মাৰ ভুল হৈছে। পঢ়ি চাব লাগিছিলে কিন্তু বস্তুবিলাক একেই নিচিনা যে দেখিবলৈ সেইটোৰ কাৰণেও ইমান নটিচ কৰা নহয় আকৌ সেইটো।
এ এইবাৰে নহয়-নহয় জানা নাই?
আগতেও হৈছে। সিনো, সিনোয়ে এই দোকানীটোয়ে চত বেকিং পাউডাৰ খোজোতে সি চৌদা কিয় দিয়ে।
সেইটোৱেতো আগতে দেৰ কেজি কেক মই থাকোতেই তেতিয়া দেৰ কেজি কেক ডাইৰেক্ট বনাই মেলি পেলাই দিছে, মবাচোন কিমান লছ হৈছিলে।
সেইটোৱে এ ছৰীয়াটো ধনীৰাকো কবলৈ ক'বা যে তোমাক মই বেকিং পাউদাৰ টো তুমি কিহৰ কাৰণে চদা দিয়া, তুমি চ বেকিং পাউদাৰ দিছা বুলিয়েতো মই বনাই দিওঁ।
সেইটোৱে মায়ে কম বুলি কৈছে।
মোৰ যে মোবাইলটো যে বেলগকে কিনি অ যি খন লগোৱা হ'ল হা।
হা
হেল্ল মোৰ মোবাইলটো এতিয়ালেকে তিনিবাৰ নতুন ডিচপ্লে লগোৱা হ'ল।
কেইহেজাৰ ছ ছয়হেজাৰ মান গ'ল নে সেইটো পাঁচ হোজাৰ মান।
ডিচপ্লে লগোৱা নামত পাঁচ হোজাৰ মান গ'ল, উম।
তাৰপিছত সেইকাৰনে যে
সেইটো এইবাৰত যদি হেৰি যে হেৰি কিতো তুমি দান দি দিম বুলি ক'বা মোবাইলটো এইবাৰ ডিচপ্লে গলে।
অঁ সেইটোৱেটো বাৰে বাৰে জানানে মোবাইলতটো কালাৰ কালাৰ চেঞ্জ হৈ থাকে, এবাৰ নীলা হৈছিলে। এবাৰ, অঁ সেই তে এইবাৰ আকৌ অলপ হালধিয়া নিচিনা হৈছে।
উম
বাৰে বাৰে মোক মোবাইলটো কালাৰ বেলেগ বেলেগ পাই থাকো।
পাইছা তুমি, চব বাৰে বেলেগ বেলেগ।
তিনিবাৰত তিনিটা কালাৰ।
অঁ পাবা নেকি তুমি একেটা সময়ত ইমান ফিচাৰ্চ আইফোনেও নিদিব।
চাৰিটা কালাৰ পাইছোঁ আৰু মই, প্ৰথম কিনোতে বেলেগ এটা কালাৰ। অঁ
চবাই বেলেগ
উম আমাৰ লগৰএজনী এতিয়া আইফোন চেভেনটিন ওলালে ন। আমাৰ লগৰজনী আইফোন চিক্টিন আছিলে হা, কিন্তু তাই এই যে কিছুমান মানু্হে যে চম্ভালিব নাজানে ন। সেই তাইও। মোবাইলটো পেলাইও ভাঙিলে ডিছপ্লেও বনালে এতিয়া তাই ফটো কোলা কোলা আহে।
আৰু আইফোন বিলাক ভঙা পিছত বনাই লাভ নাই মানে।
উম, ছিক্সটিনটোতো দামো বেছি হয় নাই।
তোমাৰ এতিয়াতো ছিক্সটি চেভেন মান হৈ আছে।
আগতে কিমান আছিলে?
এনেও সিমানটোৱে হয় পূজাৰ টাইমত কমি যায় অকমান ভালে মান।
নতুন ন নতুনতেই কিনিছিলে ওলাইছিলে যেতিয়া।
এতিয়া ছিক্সটি ছেভেন মান হৈছে নহয় তেনেকুৱাই।
উম
এতিয়া প্ৰচো মানে প্লাছো হ'ব পাৰে
উম উম উলিয়া লোঙে চোন
এনেকোৱা হেৰি কে যে নহয় তুমি ফোনটো ধৰিব নোৱাৰা প্ৰ'টোহে ধৰিব পাৰি তিনিটা কেমেৰা থাকে প্লাছ কেইটা ধৰিব নোৱাৰি আৰু ৰেমৰো কথা থাকে যে একে কম ৰেমটোৱে হেৰি ছেভেণ্টি অ ছিক্সটি ফাইভৰ ওপৰত
উম
এইবাৰ পুজালে কমিব এইবাৰ তোমাৰ ফৰ্টি নাইন মান হ'ব মই চাইছিলো ফৰ্টি নাইন ফটি ফাইভ মান
উম পুৰা চৰ্দি লাগি যোৱা নিচিনা হৈছে
ক কিহ বা
আমি হেল্ল
অ
আমি থোৱা মানে পাম আও
ক'বা প্লেদমা পইচা এগাল পৰি যোৱা হেতেন
উম কোৱা
প্লেন এখনৰ পৰা পইচা অলপ পৰি যোৱা হেতেন পইছা আনি আছে বোলে পৰি গ'ল বোলে দিঠকত হোৱা হেতেন মই দৌৰি দৌৰি গৈ পেলাই ছেভেণ্টিন এটাই ধৰি লোগে হেতেন
সেইটো সপোনত হব পাৰে
এই এ এ নহলে বোলে মই আগফালে ওলাই গৈছো এক থাক বোল পইচা পাইছো মই দৌৰ মই ঘৰৰ মানুহকো নক'লো লৰালৰিকে কাপোৰ পিন্ধিম একদম গহপুৰ যাম আইফোনৰ দোকানলৈ যাম তাৰপিছত ফোন এটা লৈ পেলাই ঘৰত আহিম অ
নহয় এইটো স
সপোনে মই ভাবিছো আৰু
ইয়াত
মই যদি কেনেবাকে চল্লিশ পঞ্চাশ হাজাৰ টকা পোৱা চাকৰি এটা পালো প্ৰথম মাহতে মই